হেল্ল'
অূহ হেল্ল' অহ শুনিছো শুনিছো মোৰ মাতো শুনিছা নে
উম শুনিছোঁ শুনিছো কি কৰি আছা
এয়া কি কৰিবা তোমাৰ মোবাইলতে এনে অনলাইন গেম এটা খেলি আছিলো
অ অ গেম খেলি আছে
উম
আচ্ছা এ মই তোমাৰ নাই এনেই তোমাৰ ফেনৰ তলতে বহি আছো বহুত গৰম পৰিছে গম পাইছা নাই তাকে বাহিৰলৈ ওলাই যাবই নোৱাৰি
হয় ভাত পানী নাক কোৱা খাম সে অকণ দেৰিকে খাম
অ অ অ ইমান দেৰিলৈকে নাই খোৱা যে
এ ৰাতিপুৱা তোমাৰ কি হল মায়ে ৰুটি বনালে তাৰপিছতে চাহে ৰুটিয়ে খাই দিলো এতিয়া ভাত খাবলৈ মনে যোৱা নাই অকণ দেৰিকেহে খাব লাগিব
অ আচ্ছা আচ্ছা আচ্ছা বাকী খবৰ খাতি ঠিকে আছে ন
এ একদম আছে আছে খবৰ খাতি ভাল ভাল
অ অ অ তেনেহলে ঠিকে আছ অ আমাৰো ভালেই বাৰু দেই
অ
এ মই সেই তোমালে আজি ফোন কৰিলো মানে তোমাৰ সৈতে কথা এটা দিব লাগিছিলে বহু গুৰুত্বপূৰ্ণ কথা এটা গম পাইছা নে
অ কেনেকুৱা ধৰণৰ কথা
এই এতিয়া তোমাৰ হেৰি অনলাইন যে শ্বপিংটো যে আহিছে যে।
অহ ',
তোমাৰ অফলাইন শ্বপিং তটো খুব কমেই কৰা হয় ন মানুহ বিলাক। অ, আজিকালি মানে সেই চবে তোমাৰ অনলাইন শ্বপিঙে - শ্বপিঙয়ে মানে অনলাইন শ্বপিঙৰ পৰাইো বস্তু চস্তু বিলাক কিনে ন আজিকালি।
হয় - হয়।
এতিয়া তোমাৰ অনলাইন যে শ্বপিংটো সেইটো এইটো। এতিয়া তোমাৰ ভালো হ'ব পাৰে কিছুমান ক্ষেত্ৰত বেয়াও হ'ব পাৰে হয় নে নহয়।
উম - উম।
এতিয়া তুমি অনলাইন শ্বপিংটো তুমি ভাল বুলি ভাবা নে- নে বেয়া বুলি ভাবা বাৰু।
উম, এতিয়া মোৰ ৰিচেন্ট হয় ৰিচেন্টলি মোৰ লগত এটা ঘটনাও হ'ল বাৰু দেই অনলাইন শ্বপিঙৰ ক্ষেত্ৰত। মানে কি হ'ল এ অনলাইন শ্বপিঙৰ প্লেটফৰ্মৰ পৰা মই তোমাক কাপোৰ এযোৰ অৰ্ডাৰ দিলো দেই মানে মোৰ ভাগিনৰ জন্মদিন আছে। মই কাপোৰ এযোৰ অৰ্ডাৰ দিলো। তাৰাপা মানে কাপোৰৰ চাইজটো কি হ'ল তাৰ চাইজতকে মানে অকমান সৰু আহিলে।
অ - অ - অ।
তাৰপিছত মই ধৰা ৰিটাৰ্ণৰ অপচন আছিলে বাৰু। সাত দিনলৈকে আছিলে মই অহাৰ দিনাই জুখিলো তাৰ সতে তাৰপিছত অহা পিছদিনা মই ৰিটাৰ্ণ কৰি দিলো। তাৰ পিছত মই ৰিটাৰ্ণ কৰোতে কি হ'ল একো ৰেচপন নাপালো নহয়।
অ, সেইটোতো বহুত বেয়া কথা হ'ল অ,
তাৰপিছত মানে ধৰা ৰেচপনচ নিদিলে একো তাৰপিছত মই কাষ্টমাৰ কেয়াৰলে ফোন কৰিলো।
অ - অ - অ।
তাৰ পিছত সেই কাষ্টমাৰ কেয়াৰ লগত কথা চথা পাতিলো। পাতিলো তেওলোকে ক'লে বাৰু হ'ব ৰিটাৰ্ণটো আমি লৈ ল'ম। ৰিটাৰ্ণ মানে ৰিটাৰ্ণ ললে। একচোৱেলী তেওলোকে এক্সচেঞ্জ কৰি দিম বুলি ক'লে চাইজটো চিলেক্ট কৰি দিবলে ক'লে।
অ - অ।
কৰি দিম বুলি ক'লে কিন্তু তেওলোকে তাৰপিছত তাৰপিছত মই আকৌ ফোন কৰিলো ৰিচিভো নকৰিলে তোমাৰ ৰিটাৰ্ণো নকৰিলে। সেই তেনেকে মানে মোৰ কাপোৰজোৰ এনেই কিনা নিচিনা হ'ল।
অ, সেইটোতো বহুত বেয়া কথা হ'ল হয় নহয়।
অ',
এতিয়া তোমাৰ অনলাইনত বস্তু এটা কিনাৰ পিছততো এতিয়া বহুত ৰিটাৰ্ণ অপচন আহিছে কিন্তু মানে তাত কৰ্মচাৰী বিলাক ইমান সঠিক নহয়।
নহয় তাকেতো নতুন - নতুন কৰ্মচাৰী কিছুমানে মানে নাজানে।
নাজানে হয় ইনটো চাবলৈ গলে অনলাইন প্লেটফৰ্মতটো ভালেই হয় নহয় বাৰু। অ, এতিয়া কিছুমান ক্ষেত্ৰত তোমাৰ অ, তাকে কিছুমান ক্ষেত্ৰত বাৰু অসুবিধা নহয়। নোহোৱাও নহয় আছে এতিয়া তুমিয়ে অসুবিধাটো ফেচ কৰিছাই নহয়।
সেইটোৱে মোৰ সেই তেনেকুৱা ধৰণৰ অসুবিধা হৈছে এতিয়া।
কৰিলে বেয়া লাগে আৰু ন। যিহেতু পইচা পইচাটোততো কষ্টৰ ফল হয় নহয় বাৰু। তাকে অ, গতিকে সেইটো আচলতে ইনে যোৱাটোহে বেয়া লাগিছে।
উম,
তাকে এতিয়া তোমাৰ সেই হেৰি তোমাৰ অনলাইন শ্বপিং বিলাকতো মোৰ শুনা মতে এতিয়া বাৰু ভালেই দেই, মানে
বেয়া বুলি নকওঁ আচলতে ভালেই
ভালেই ভালে কিন্তু কিছুমান ক্ষেত্ৰত বেয়াও আছে মানে এতিয়া।
উম।
ধৰণেই তোমাৰ কিছুমান ক্ষেত্ৰত আচলতে বেয়া হয় বাৰু আচলতে। ময়ো তোমাৰ সেই কিছু এটা ক্ষেত্ৰত তোমাৰ বেয়া হৈছে গম পাইছা নাই এতিয়া মোৰ তোমাৰ কিছুমান মানে কোৱালিটি ভাল আহে দেই বেয়া আহে বুলি নকওঁ। কিন্তু কিছুমান কোৱালিটি কিন্তু বহুত বেয়া আহে আকৌ।
বেয়া আহে বেয়া আহে আচলতে কি হয় আমি এই অনলাইনত শ্বপিং কৰোতে কি হয় কোৱালিটি আমি চেক কৰিব নোৱাৰো তাত ফিডবেক সমূহ লিখা থাকে হ'লেও মানে তাত লিখা ধৰণে
হয় নাপাওঁ নাপাওঁ, এইবিলাক কি গম পাইছা নাই মানে তোমাৰ ধৰি লোৱা কিছুমান এপ আছে চাবাচোন তোমাৰ প্ৰথম যেতিয়া হেৰি হয় তেতিয়া ৰেটিং বোৰ হ'বৰ কাৰণে কিছুমানক পইচা দিয়ে গম পাইছা নাই যিহেতু এইটো বিজনেচ গম পাইছা নাই আৰু আজিকালি আজিকালি মানে মানুহবিলাক অকণমান তোমাৰ হেৰি হৈছে গম পাইছানে মানুহ বিলাকে কি কৰে তোমাৰ প্ৰথমে আজিকালি ৰেটিংহে চাই।
হয় হয়।
কিনাৰ লগে লগে ৰেটিংটো চাই এতিয়া তোমাৰ মানুহ প্ৰথমতে তোমাৰ সেই অনলাইন শ্বপ -পিংবিলাকে কি কৰে মানুহক পইচা দি যিহেতু সেইটো এটা বিজনেচ ন'। সিহঁতৰতো সিহঁতৰতো বিকি যাবই লাগিব গতিকে অ', গতিকে সেই সিহঁতে কি কৰে প্ৰথম সিহঁতৰ নিজৰ ৰেটিংটো ভাল কৰে, ৰেটিংটো ভাল লগে লগে কি হয় মানুহ বিলাকে ফটাফট বস্তু কিনি পেলাই। কিন্তু তাৰ পিছতহে গম পাই যে বস্তু বস্তুটো ভাল নে বেয়া কিনাৰ পাছতহে বস্তুটো গম পায়। এ এতিয়া তোমাৰ মানে কি হয় গম পাইছ নে মই তোমাৰ সেই সেইদিনাখন হেডফোনডাল কিনিছিলো অনলাইনত দেই তাৰপিছত হেডফোনডাল মই কিনিলোঁ চব ঠিকে আছে দেই কিন্তু যিটো বক্সৰ কোৱালিটিটো
হয়।
কিন্তু ইমান হেভি নহয় ভাল নহয়।
অ'।
আৰু মানে তাৰ কণ্ট্ৰলবিলাক কিবা ইমান ভাল নহয় কিন্তু চাউণ্ড কোৱালিটি ভালেই আছে দেই কিন্তু এটা বস্তুবিলাক মানে ইমান ভাল নহয়। গতিকে কিছুমান বস্তু আচলতে বেয়াও আহে কোৱালিটি গম পাইছ নে মই এবাৰ এক্সেঞ্জো কৰিলো গম পাইছা নাই মই এবাৰ এক্সচেঞ্জো কৰিলো কিন্তু হ'লেও ইমান ভাল নাহিলে মানে বস্তুটো এতিয়া এতিয়া তোমাৰ আকৌ ৰিটাৰ্ণ কৰিছো আজি।
হয়
তাকে এতিয়া তোমাৰ পইচাটো ৰিফাণ্ড আহেই নে নাহেই এতিয়া তাকে সেইটোহে গম পোৱা নাই এতিয়ালৈকে তোমাৰ এতিয়া মোৰ এঘন্টামান হ'ল বাৰু দেই সোমোৱা নাই। এতিয়ালৈকে পইচাটো।
অ', অ'।
তাকে কি হয় জানো।
নাই আচলতে কি হয় জান নাই এই অনলাইন শ্বপিংৰ আ আচলতে যেনেদৰে ভাল দিশ আছে তেনেদৰে বেয়া দিশ থাকিবই সেইটো। সকলো ক্ষেত্ৰতে হয় আৰু আৰু এটা ক্ষেত্ৰত যদি আমি চাওঁ এ অনলাইন শ্বপিঙে কিন্তু আমাৰ এটা বৰ সুবিধা কৰিছে। সেইটো কি জানানে?
অ। কোৱাচোন
আমাৰ যিটো সময়, সেই সময়টো মানে ধৰা বচাই দিছে অনলাইন শ্বপিঙে। কাৰণ তুমি যেতিয়া অ কাৰণ তুমি যেতিয়া ধৰা কিছুমান খোৱা সামগ্ৰী হওক, গ্ৰ'চাৰী ষ্টৰৰ যিবোৰ সামগ্ৰী সেইবোৰ কি হয়। যেতিয়া তুমি এখন গ্ৰ'চাৰী ষ্টৰলৈ যাবা তাক তুমি সেই বস্তুসমূহ বিচাৰি মেলি, কিনি মেলি ঘৰলে অনালে নাই বুলি কলেও তিনি-চাৰি ঘন্টা তাত নষ্ট হৈ গুচি যায়।
নষ্ট হৈ যায়। হয়।
অনলাইন শ্বপিঙত তুমি কি কৰিলা, যিটো বস্তু লাগে সেইটো চাৰ্চ কৰি দিলা লগে লগে আহি গ'ল আৰু তুমি অৰ্ডাৰ দি দিয়া কি হয় চৌবিশ ঘণ্টা বা বাসত্তৰ ঘণ্টাৰ ভিতৰত তোমাক ঘৰত দি থৈ যায়হি।
অ অ সেইটো সেইটো বাৰু ভাল সুবিধা দেই।
অ সেই ক্ষেত্ৰত আচলতে আমাৰ সময়তটো বচাই তোলে।
বচাই দিলে হয়। গতিকে সেই কিছুমান ক্ষেত্ৰতো চাবলৈ ভালেই। হয় নহয় বাৰু? এতিয়া, এতিয়া কি হয় তুমি সেইটো কথা ক'লাই যে মানুহবিলাকৰ তোমাৰ, এতিয়া কিছুমান মানুহ এনেকুৱা আছে তোমাৰ মানে অকণো আজৰি নাপায়। তোমাৰ দিনটোত এক ঘণ্টাও আজৰি নাপায়। হয় নহয়?
হয়। হয়।
কাৰণতো এক ঘণ্টাত তোমাৰ গৈ বস্তু এটা কিনি অনাটো প্ৰায় অসম্ভৱ নিচিনাই। হয় নহয়? গতিকে সেই ক্ষেত্ৰত কি কৰে, তেওঁলোকে সেই কিছুমান মানুহে তোমাৰ অনলাইনতো বেছি সহায় কৰে। কাৰণ সিহঁতে সিহঁতে এনেকুৱা ধৰণৰ কাম কৰি থাকে যে সেইবিলাক তোমাৰ দহ মিনিটৰ কাৰণেও এৰি থৈ যাব নোৱাৰে। গতিকে, গতিকে সেই ক্ষেত্ৰত আমাৰ অনলাইন শ্বপিং এটা বহুত গুৰুত্বপূৰ্ণ ভূমিকা আগবঢ়াইছে। হয় নহয়? কাৰণ সেই বস্তুটো আনি পেলাই, তোমাৰ ঘৰত ডেলিভাৰী কৰি থৈ গৈছে। হয় নহয়? গতিকে সেইটো একফালৰ পৰা গলে চাবলৈ গ'লে ভাল আৰু সেইটো এটা অনলাইন শ্বপিঙৰ ভাল দিশ আৰু এটা কথা কি গম পাইছা নে তোমাৰ এতিয়া অনলাইনত যদি শ্বপিং কৰা, তেনেহ'লে কি হয় কিছুমান বস্তু তোমাৰ আমাৰ ইয়াত তোমাৰ যিখিনি মানে ইম্পৰ্টেণ্ট বস্তু, আনিবলগীয়া বস্তু তুমি বিচাৰি আছা কিন্তু ইয়াত নাই পোৱা। কিন্তু তুমি যদি সেই বস্তুটো অনলাইনত অৰ্ডাৰ দি দিয়া, অনলাইনত কি হয়ওক সকলোবোৰ বস্তুৱে এভেইলেবল থাকে। তুমি যদি তুমি যদি সেইটো অনলাইনত অৰ্ডাৰ দি দিয়া সেইটো লাগিলে তোমাৰ পৰা পাঁচশ কিলোমিটাৰ দূৰতে থাকক গম। পাইছ নে? সেইটো কিন্তু সেই পাঁচশ কিলোমিটাৰ দূৰৰ পৰাও আহি মেলি তোমাৰ ওচৰত সেই বস্তুটো পাই যাবহি।
পাই যাবহি হয়।
তুমি যিটো বস্তু বিচাৰা সেই বস্তুতটো তোমাৰ পাবলৈ মানে তুমি সক্ষম হোবাই। গতিকে সেই ক্ষেত্ৰত চ লৈ গলে তোমাৰ অ অনলাইন শ্বপিংটো এটা বহুত ডাঙৰ সুবিধা। গম পাইছা নে নাই? সেইটো ক্ষেত্ৰত চাবলৈ হ'লে। এতিয়া যদি তুমি সেই বস্তুটো তোমাৰ ধৰি লোৱাক সেইটো এহেজাৰ টকীয়া বস্তু হয় নহয়, এহেজাৰ টক বস্তু এটা অৰ্ডাৰ দিছা। কিন্তু সেই বস্তুটো তোমাৰ আমাৰ ইয়াততো নাপায়, হয় নহয়? যিহেতু সেইটো বহুত দূৰত আছে বস্তুটো। সেই বস্তুটো যদি তুমি নিজে আনিবলৈ যোৱা তেনেহ'লে তো তোমাৰ গাড়ী খৰচে তোমাৰ এহেজাৰ টকা হৈ যাব। গতিকে সেই ক্ষেত্ৰত চাবলৈ গ'লে আমাৰ সময়ও বচাইছে লাষ্ট আমি যি যিটো বস্তু বিচাৰিছো সেইটো খুব কম দামতে খুব কম সময়ৰ ভিতৰত সেই বস্তুটো আমাৰ ওচৰত আহি পাই গৈছে হয় নে নহয় এই হিচাপত চাবলৈ গ'লে অনলাইন হেইটো আমাৰ কাৰণে বহুত ভাল বস্তু এটা ভ ভাল প্লেটফৰ্ম হয় হয় গম পাইছা নাই উ কিন্তু তাৰো কিছুমান তোমাৰ বেয়া দিশ আছে গম পাইছা নাই। এতিয়া এতিয়া ধৰি লোৱা তুমি প্ৰথম অনলাইনৰ পৰা অনা বস্তুটো কোৱালিটি অনলাইনতে চেক কৰি আনিব নোৱাৰা। এতিয়া মই তোমাক কৈছে অনলাইনৰ ৰেটিংটোতো ভালেই থাকিব ফটো চটো ভালেই থাকিব
ভালে থাকিব ভালে থাকিব।
তুমি ভাল বুলি আনিবা কিন্তু তুমাৰ অনাৰ পিছতহে তুমি বস্তুটো দেখাৰ পিছতহে গম পাবা যে বস্তুতটো ভাল ভালে নে বেয়া।
হয় হয়।
আৰু কি হয় তোমাৰ কিছুমান চাইজ নিমিলে গম পাইছানাই। তোমাৰ অফলাইন দোকানৰ চাইজ আৰু অনলাইন শ্বপিঙৰ চাইজটো নিমিলে
নিমিলে নিমিলে।
এতিয়া তুমি ধৰি লোৱা দোকান তোমাৰ যদি মানে অফলাইন দোকানলৈ যোৱা? এনে তুমি যিকোনো বস্তু কি হব, তুমি ধুনীয়াকৈ চইচ কৰি তুমি পিন্ধি তোমাৰ নিজৰ জ ষধ হৈছেনে নাই হোৱা সেইটো তুমি নিজে চাই আনিব পাৰিবা।
উম উম।
সেও মানে অনলাইনত কি হয় সেইবিলাক চেক কৰিব নোৱাৰা গতিকে সেইটো এটাসুবিধা হয় আৰু।
হয় হয়।
বাকী আৰু তুমি ইয়াৰ কিবা অসুবিধা আৰু সুবিধাৰ বিষয়ে কিবা ক'ম বুলি ভাবিছা নেকি?
উম ইমান খিনি নাই বাৰু আমি ধৰা যিখিনি মূল আলোচ্য বি বিষয়ে আছিলে প্ৰায় আমি কথা পাতিলোৱে তাৰ বিষয়ে। দৰা বহুতো নজনা কথাও মই তোমাৰ পৰা গম পালো বা তুমিও হয়তো মোৰ পৰা দুই এটা কথা গম
অ নিশ্চয় নিশ্চয় জানিব পাৰিছো ভাল লাগিলে কথা পাতি তোমাৰ হতে দেই। নজনা কথা জানিব পাৰিছো বাৰু তোমাৰ পৰা। উ বাকী তেতিয়া আকৌ এদিনে বিষয়টোৰ ওপৰত ভালকৈ গভীৰ ভাৱে আলোচনা কৰিম গম পাইছানে।
উম কৰিব লাগিব।
অ মানে তোমাৰ মোৰ ভাগৰ বাৰু ক'বলৈ থাকিয়ে গৈছে মানে মোৰ এতিয়া তোমাৰ এফালে যাব লগগীয়া হৈ গল, মানে ইমাৰৰ্জেঞ্চি কে। সেইকাৰণে মানে এতিয়া আৰু কথা পাতিব নোৱাৰিম চাগে।
হয় হয় হয় হয়।
বাৰু এই বিষয়ৰ ওপৰত গভীৰভাৱে আলোচনা কৰিম দেই মানে মোৰো ধৰি লোৱা বহুত কিবা কিবি কবলগীয়া থাকি গৈছে।
উম উম উম বাৰু।
এতিয়া আজিলৈ ৰাখিছোঁ আৰু দিয়া।
আহ অ।
উম বাৰু দিয়া।